অ
হেল্ল
হেল্ল
হা তই শুনিছ
শুনিছো শুনিছো ক
এক ছেকেণ্ড ৰচোন টাৱাৰ কানেক্ট হোৱা নাই হেল্ল
হেল্ল
হা হা ক
কি কৰিছ
নাই এনেই আছো ৰ ওলাই গৈছিলো আহি পিনে নুবুজে গোটেই ধূলি ধূলি ধূলি
এ সেইটোৱে আজিকালি যে প্ৰদূষণটো বহুত বেছি বাঢ়ি গৈছে
তাকে ইমান বেছি বায়ু প্ৰদূৰ্ষণ হব ধৰিছে আৰু তাতকে এয়া হয় যে মানুহবোৰে আজিকালি গুৰুত্বও নিদিয়ে যে প্ৰদূষণ বেছি বাঢ়ি আছে মানুহবোৰে এনেকুৱা হৈছে যে হৈ আছে হৈ থাক যা বোলে
উম সেইটোয়ে আচলতে ওম বিশেষকে বায়ু প্ৰদূষণটোতো সেইটো যান বাহন কল কাৰখানা এইবোৰৰ কাৰণে হয় কাৰণ ইন্ধন যিটো ওলাই যান বাহনৰ পৰা সেইটোয়েতো আমাক বহুত ক্ষতি কৰে
অ গেছটো ন সেইটো বেয়া কৰে আনকি মোৰ হিচাপততো মানুহবোৰে জানে হা যে এইটো মানে ভাল নহয় আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় আমাৰ অ আশে পাশে কাৰণে ভাল নহয় বা গছ গছনিৰ কাৰণেও ভাল নহয় আনকি ন তথাপিতো কি বা ব্যৱহাৰটো কমাই নিদিয়ে মানে ব্যৱহাৰটো আৰু বেছি বঢ়াইহে দিয়ে আৰু আজিকালিতো চাব গলে এতিয়া অ ক'ব গ'লে আমাৰ ৰাস্তাত যে মেইন ৰোডত মেইন ৰোডত তোৰ এনেই হলেতো তোৰ জাম টো কেতিয়া লাগে যেতিয়া আমাৰ পিক টাইম থাকে বুলি কয় ন যেনেকে তোৰ দচটা নটাৰ পৰা দচটাত জামটো লাগিলে অ তোৰ আবেলি ছটাৰ পৰা অ পাঁচটাৰ পৰা ছটাত যাম লাগে ন কিন্তু আজিকালিতো চাব গ'লে ন গোটেই দিনটো তোৰ তাতে ৰাস্তাত জামে লাগি থাকে মানেক ইমানে বেছি বাহন বোৰ মানে চলোৱা হৈছে গাড়ী বোৰ গাড়ীয়ে, মটৰে যে সিহঁতে মানে ৰখাব যে লাগে বা এটা মানে কয় কি বুলি ক'ম এটা নাম্বাৰত বস্তু খিনি চলাব লাগে সেইটো নহয় মানে একো কন্ট্ৰলে নাই
উম আচলতে আ আমাৰতো প্ৰদূৰ্ষন অকল বায়ু প্ৰদূৰ্ষণ বুলি নহয় পানী প্ৰদূ্ষনো আছে বা মাটি প্ৰদূৰণ আৰু শব্দ প্ৰদূৰনো আছে এতিয়া তই যিটো ক'লি যান-বাহন, যান-বাহনৰ কাৰণে অকল আমাৰ বায়ু প্ৰদূষণ বুলি নহয় শব্দ প্ৰদূ প্ৰদূষনো হয় ৰাস্তা এতাত গ'লে যিটো চাউণ্ড হয়, হৰ্ণ বিলাকৰ ইমান আৱাজ কতো এখ অলপ জাগাটে ৰখিব নোৱাৰ তোৰ যদি যাম অকনমান হয় মানুহ বিলাকৰ মানে ধৈৰ্য্যই নোহোৱা হৈ যায় নন ষ্টপ হৰ্ণ বজাই থাকিব ইমান শ ব্দ প্ৰদূষণ কৰে তাতে আকৌ কিছুমান মানুহ আছে ঘৰৰ সন্মুখৰ জাবৰ বিলাকো জ্বলাই দিয়ে তাৰ ফলতোতো সে যিখিনি জ্বলোৱাৰ ফলত, ধৰ প্লাষ্টিক জ্বলালে প্লাষ্টিক জ্বলাই দিয়াৰ ফলত যিটো ধোঁৱা আহিল সেই ধোঁৱাটো বাদু বায়ু প্ৰদূষণ কৰে। সে সেইবোৰ কথা কিন্তু মানুহে জানে
অ সেইটোয়ে ন আৰু এনেকুৱা নহয় যে এইটো আজি হৈছে মানে এইটো দুদিনীয়া হোৱা বস্তু এইটো ইমান বছৰে হৈ আহি আছে আৰু ইমান কি ডিফেৰেন্স আহিছে সেইটোৰ বাবে ন চাব গলে আগৰ দিনত ইমান গৰম নপৰে ন আমাৰ ইয়াতে কিন্তু আজিকালি একদম গৰম মানে এনেকুৱা গৰম পৰিছে যেন তোৰ গাটো পুৰি যায় ন তাৰ ওপৰি আগতে ক'ব গ'লে সেয়া কি কয় এচিড ৰিন জান চাগে এজ এচিড ৰেইন নহৈছিলে আজিকালি ব বাৰু আমাৰ ইয়াতে নহ'ব পাৰে কিন্তু ইণ্ডিয়াৰ বিভিন্ন জাগাত এচিড ৰিণ্ হয় এইটোও চবত চে আচৰিত কথা যোনটো বস্তু আগতে নহৈছিলে আগতে অকল আমি কিতাপত পঢ়ো যে এনেকুৱা কিবা এটা বস্তু থাকে যোনটো বেছিভাগ প্ৰদূ্ষন হলে হয় এই কোম্পেনী-চম্পেনীৰ পৰা গেছৰ যোনটো হয় বায়ু প্ৰদূষণৰ কাৰণে হয়। সেইটো আজিকালি হোৱা হৈছে এচিড ৰেইন যোন টো আমাৰ ক'ব গলে আমাৰ যদি গাত পৰে ন আমাৰ গাৰ কাৰণে ইমান বেয়া স্কিনৰ কাৰণে
উম হুম
ত সেইবোৰ এনেকুৱাও নহয় মানুহবোৰে দেখা নাই গম পোৱা নাই, খবৰ পোৱা, নাই আই দিনাটো চবেই গম পায়ে আছে কি হৈ আছে তথাপিও মানে সেইখিনি চাই চিতি অলপ সজাগ হওঁক অলপ মানে কমাই দিয়ক অলপ ভাবি চিন্তি বস্তুবোৰ কৰক সেনেকুৱা নহয়ে।
সেইটোয়ে আচলতে কি মানুহ বিলাকেটো তই যিটো কলি জানে ছা মানুহ এজন ডাঙৰ হব কাৰণে সৰুৰ পৰাইতো ডাঙৰ হৈছে আৰু সৰুত তে চবেই পঢ়িছে বেছি নপঢ়িলও চব মানুহে পঢ়ে আৰু যিবোৰ মানুহ এতিয়া আমাৰ দেতাক আমাৰ যেনেকে ককা-আইতাহত ৰ আছিলে সেইবিলাকে পঢ়া নাছিলে তথাপি সেইবিলাকে সৰুৰ পৰা জানে কাৰণে কৰা নাছিলে তাৰ কাৰণে আগত তে আমাৰ ইমান প্ৰদূৰ্ষনো হোৱা নাছিলে কিন্তু এতিয়াৰ মানুহবিলাকেটো সবেই পঢ়া-শুনা কৰে। তথাপি জানি বুজি সিহঁতে তাৰ মমানে এই প্লাষ্টিক জ্বলাই তাৰ কাৰণে বায়ু প্ৰদূষ হয়-হয়, আৰু মেইন কথা- বায়ু প্ৰদূৰণটো যান-বাহনৰ কাৰণে হয়, কল কাৰখানা ধোঁহাৰ পৰা হয়য়ে। তা'তে প্লাষ্টিক জ্বলাই কৰ'বাত কিবা কৰে, লগতে প্লাষ্টিকটো আমাৰ ইমান ব্যৱহাৰ হয়। য'ত মানুহে কিবা এটা বটলত পানী খালে- প্লাষ্টিক বটলত সেইটো নলাত পেলাই দিলে। তাৰ কাৰণে পানীখিনিও প্ৰদূষণ হৈ গ'ল। এতিয়া চাব গ'লে আমাৰ ব্ৰহ্মপুত্ৰৰ পৰাই আমাৰ কিমান চব ফালে- পানীৰ কাৰেণচন থাকে। মেইন ব্ৰহ্মপুত্ৰৰ পৰাই আহে বুলি ক'ব পাৰি, কিন্তু আমাৰ চাব গ'লে গোটেই ব্ৰহ্মপুত্ৰ- তে আমাৰ জাবৰ বিলাক পোৱা যায়। তা'তে পূজা বিলাক যে কৰে উমঁ। পূজাবিলাক যে কৰে পূজাবিলাকতো তাতেই পানীত বা ফুল পেলাব বা তেতিয়া আমাৰ দুৰ্গা পুজাৰ- টাইত মূৰ্ত বিলাক ক'ত গহাই দিয়ে। বিসৰ্জন কৰিব লাগে হয় কিন্তু সেই বিসৰ্জন কৰাৰ সময়ত- কোনো এজন মানুহে নাভাবে যে- পানীখিনি কিমান প্ৰদূষণ হ'ব পাৰে, আৰু সেই পানীখিনি আমি লাষ্টত খাব লাগে তা'ত। কাৰণ আজিকালি মানুহ বিলাকৰ বেমাৰ, হাৰ্টৰ বেমাৰ- আজিকালি তাই শুনি আছে, চাগে। মানুহবিলাকৰ আগতে ইমান নাছিলে, আজিকালি মানুহবিলাকৰ- প্ৰেছাৰ- ইফালে হাই, হাই প্ৰেচাৰতটো চবৰে থকাই হৈ গৈছে, কমন আৰু একদম। আগতে যিটো আমি বেমাৰ শুনাই নাছিলোঁ ক'ব গ'লে নামটো জানিছিলোঁ -কেঞ্চাৰটো। আজিকালি সৰুৰ পৰাই মানুহৰ কেঞ্চাৰ হোৱা হৈ গৈছে, ডায়েবেটিছ হয়।
তাকে, আৰু-আৰু সেইটোয়ে ন, এনেকুৱা নহয় যে হোৱা নাছিলে। এতিয়া বেছি বাঢ়িছে বস্তুতটো, আৰু সেইটোক আমি কন্ট্ৰল কৰাটো বহুত দৰকাৰ। হয়, নহ'লে অহা প্ৰজন্মলে এইটো বস্তু ইমানে বেছি বাঢ়ি যাব, যে পিছ- পিছলৈ মানুহবোৰ বেছিভাগ বেমাৰীয়ে হৈ যাব, আৰু- জাবৰ-জোঁথৰ বা সেইখিনি পেলোৱা বস্তু সেইখিনিৰ কাৰণে- মোৰ হিচাপে নিয়মিত এটা জাগা আছে। ন' আৰু চৰকাৰে সেইখিনিত জাগা কৰি দি আছে। এতিয়া আমি বহুত দাহত এনেকুৱা দে- শু যে এটা চাইডে যদি কিবা ডাষ্টবিন টাইপ জোগা আছে য'ত তই জাবৰ-জোঁথৰ পেলাব পাৰা আৰু আনফালে এখন নদী বৈ আছে- মানুহবোৰে নদীত পেলাই দিয়ে বস্তুতটো। আৰে তই নদীত- পেলাই কিয় আছ? যাবৰ পেলোৱা এটা জেগা দিছে। এতিয়া কিছুমান মানুহে ক'ব- কি, সেইখিনি জাবৰখিনি থাকি যায়, গোন্ধায় বোলে। কিন্তু সেইখিনিতো তা'তে দিছে ন' সেইখিনি- যোনখিনি মানুহ দায়িত্বত আছে সেইখিনি আহি পিনে পিছত চাফা কৰে, চাফা কৰা মই- দেখিছো পিছত বহুতে চাফা কৰে, সেইটো হ'ব পাৰে সদায় নকৰিব পাৰে। সপ্তাহত এদিন আহিব পাৰে বা সপ্তাহত তিনিদিন আহিব পাৰে, কিন্তু কৰিব ন।
সেইবোৰ আমাৰ ফালৰ পৰা আমি প্লাষ্টিক-চাষ্টিক এইবোৰ ব্যৱহাৰটো অলপ কমাই দিব লাগে। প্লাষ্টিকটো যিহেতুটো মাটিৰ লগত মিল খাই নাযায় ন।
সেইটোৱে।
অকল প্ৰদূষণ বুলিয়েই নহয়, সেইটো বস্তু এতিয়া আমি জাবৰ-জোঁথৰ প্লাষ্টিক পেকেট কৰবাত পেলাই দিলে প্লাষ্টিক পেকেট জাতীয় কিবা বস্তু যদি পেলাই দিওঁ আৰু ক'বাত জীৱ-জন্তু যেনেকে গৰু গৰু-চৰুৱে যদি খাই দিয়ে সিহঁতৰ কাৰণেওতো বেয়া হয় ন? আমি জীৱ-জন্তুক মাৰা-মাৰা যেন হয়, ত সেই বস্তুটো বেয়া হৈ যায়। কিন্তু সেইখিনি আৰু মানুহখিনিয়ে নাচায়, আৰু তাৰে উপৰি এতিয়া মাটিৰ ক্ষেত্ৰত মই যদি কবলৈ যাওঁ এতিয়া মাটিত এই বিভিন্ন ধৰণৰ কিবা কিবি বস্তু পেলাই দিব, প্লাষ্টিক চা যোনবোৰ মিল মিল নাখায় মাটিৰ লগত পিছত যে সেইখিনি মাটিত তই একো উগাব নোৱাৰোঁ, বা সেই মাটিখিনিয়ে নিজৰ সেই খিনিয়ে হেৰাই দিয়ে, সেইটোৰ বিনিময়ত তই একো নোৱাৰিবি উগাব, তাৰপিছত আমাৰ খাবলৈ সেয়া নহ'ব ন সেইখিনিয়ে নাভাবে মানুহবোৰে।
সেইটোৱে আচলতে চা এতিয়া প্ৰদূৰ্ষণটো হৈ আছে এতিয়া আমাৰ ক'ব গ'লে কভিডৰ টাইমত মানুহ বিলাকে অলপ সজাগ হৈছিলে যে তেতিয়া আচলতে আমাৰ ওপৰৰ পৰাও অৰ্ডাৰ আহিছিলে কি প্লাষ্টিক ব্যৱহাৰ কৰিব নোৱাৰো তাৰ ফলত আমাৰ কাগজৰ বেগ বা কাপোৰৰ বেগ ওলাইছিলে, কিন্তু সেইখিনি টাইমত ঠিক থাকিলে, কিন্তু এতিয়া মানুহবিলাকে আকৌ চবফালে চাব গ'লে কাগজৰ কাগজৰ বেগবিলাক ক'লে ব্যৱহাৰ কৰিব ক'লে কয়, এই পানী পৰিলে জিকি যায়। কাপোৰৰ বেগখন বোলে ছিঙি যায় বেছি ওজন হ'লে, তাৰ কাৰণে প্লাষ্টিক ব্যৱহাৰ কৰে। ঠিক আছে, প্লাষ্টিক ব্যৱহাৰ কৰিছে কিন্তু সেই প্লাষ্টিকটো এটা এনেকুৱা এটা জাগাত পেলাব লাগে য'ত মানে মানুহ বিলাকে লৈ যাব পাৰে যাতে একো কোনো বস্তু কোনো ক্ষতি নহয়, কিন্তু মানুহ বিলাকে ৰাস্তাই ঘাটে আজিকালি চব ফালে সেয়াই পাওঁ। আৰু আচলতে ক'ব গ'লে অকল অ প্লাষ্টিক বুলিয়ে নহয় ক এতিয়া ব্ৰিজৰ কাৰণে কিমান গছ-গছনি কাটি দিছে তাৰ কাৰণেও প্ৰদূষণ হৈছে। আৰু অকল গছ-গছনি ক-কটাৰ ফলত প্ৰদূষণ বুলিয়েই নহয় চৰাই-চিৰিকটি কিমান ধৰ তাতে আছে আমিহে ঘৰত থাকো চৰাই চিৰিকটি বিলাকতো গছতে থাকে ন, সিহঁতৰ বাঁহ বিলাক নষ্ট হৈ গৈছে সিহঁতৰ এখন ঘৰ সংসাৰ এখন নষ্ট হোৱাৰ নিচিনা হয়।
তাকে আৰু নহয় এতিয়া গছ বোৰ কাটিলে আমাৰ অক্সিজেন টোওতো কমে ন আৰু না তই এশ এডাল যদি তই দুডাল গছ কাটি আছো তাৰে বিষময়ত তিনডাল মান গছতো লগাই দে কমছে কম। কিন্তু গছ নাইয়ে এতিয়া ক'ব গ'লে এতিয়া উন্নতি কৰাতটো বেয়া নহয়। এখন চহৰে উন্নতি কৰি আছে, ডেভেলপমেন্ট কৰি আছে সেইটো বহুত ভাল কথা, মই বেয়া বুলি নাভাবোঁ সেইটো, যিহেতু মানুহ আমাৰ বা বাঢ়ি আছে, পপুলেশ্যনতো আমাক চাকৰিও লাগিব শিক্ষাতোও হ'ব লাগিব মই বুজিছো। কিন্তু আমি সেইটোৰ ওপৰ বিপৰীতো আমি এইটো চাব লাগিব যে আমি প্ৰদূৰ্ষনটো বেছি নকৰো যাতে। আমাৰ যিখিনি উশাহ-নিশাহ লোৱাই প্ৰয়োজন খিনি আছে সেইখিনি ঠিক থাকক এতিয়া যদি গছ-গছনি আমাৰ নাথাকে তই কওঁ তেতিয়া আমি অক্সিজেন নাপাম। অক্সিজেন নাপালে কি আমি সেই অক্সিজেনৰ এই চিলিণ্ডাৰ বা বোৰ যে আছে সেইবোৰ লৈ ঘুৰিম নেকি?
সেইতোৱে আচলতে চা প্ৰদূৰ্ষণ এটা নিয়ন্ত্ৰণ কৰাটো আমাৰ সকলোৰে দায়িত্ব হয়। অকল জীৱ জন্তু বুলি নহয় আমাৰ মানুহৰো দায়িত্ব যদি আমি পৰিৱেশটো মানে পৰিৱেশৰ প্ৰতি আমি সজাগ হওঁ ধৰ এতিয়া গছ ৰোপন কৰো আৱৰ্জনাবিলাক য'ত ত'ত নেপেলাওঁ জাবৰ জোথৰ বিলাক বা প্ৰাকৃতিক আমাৰ যিবোৰ সম্পদ আছে আমি ক প্ৰকৃতিৰ পৰাতো বহুত সম্পদ পাওঁ সেইবোৰ সম্পদ যদি যদি আমি নিজে সচতনে ৰাখিব পাৰো তেতিয়াহে মানুহ বিলাকৰ বেমাৰো নহয় আৰু আমিও মানে সুস্থ হৈ থাকিম তেতিয়াহে এখন মানে প্ৰৰিষ প্ৰৰিয়া প্ৰদূষণমুক্ত পৰি মানে এইখন পৰিৱেশ এটা বুলি পাব পাৰো আমি
উম হম বুজিছো তাকে ঠিক আছে দে হ'ব দে
উম ঠিক আছে দে